হেল্ল' কি কৰি আছা
এৰে বহি আছো
বহি আছা
অ অ ভাত চাত খালা নে
খালোঁ
কিহে দি খালা
সা
কিহে দি খালা
আলু আলু বনাইছিলে ভাজি
উম উম এতিয়া ভালে ভালে খাই আছা ন ধুনীয়া ধুনীয়া
উম
আৰু ম বাবাই কি কৰি আছে ঘৰত
উ মাক ঘৰতে আছে
অ আৰু তুমি কতোপা গৈ আছা নেকি
কতোপা বাতো এতিয়া প্লেন নাই
অ আৰু কলেজ গৈছিলা
কলেজ গৈছিলো
গৈছিলা
অ
আৰু অ খুৰাচোন অকৌ নেটৱৰ্ক নেটৱৰ্ক আ নেটৱৰ্ক প্ৰব্লেম আছিলে এতিয়া কোৱা আৰু মা বাবা কি কৰি আছে।
ঘৰতে আছে।
অ'। ঘৰতে আছে নেকি আৰু বাইদেউ কেইটা খবৰ। ভালে নে।
ভালে।
হা।
ভালেই।
আৰু উম তুমি কৈ আছিলা নে। ক'তোবা যাম বুলি।
অ'।
তেতিয়া যাবা।
কেতিয়া যাম। আৰু অ চাই ল মতলব বৰষুণ পৰি আছে না।
অ বৰষুণ পৰি আছে নেকি।
উম। দিনে ৰাতি বৰষুণ দিয়ে থাকে। দিনে ৰাতি বৰষুণ দি থাকে যে।
অ দিনে ৰাতি বৰষুণ দি থাকে নেকি অ মই বুজিয় পোৱা নাছিলো।
উম আৰু বৰষুণ ইমান পৰি আছা তোমালোকে কলেজ কেনেকাঁ যোৱা।
দিনে ৰতি বৰষূণ পৰে বাছ।
পাঁচটা পৰা।
ঘৰটা বাচ বাচ।
বা কি কৰি আছো।
বাছ।
বাছ অ বাছত যোৱা বাছত।
অ'।
অ ৰাতিপুৱা কেটা মজাতে বাছ।
বাছ এনেকা খাৰে খাতটা।
চাৰে খাটাত আহে।
হ, অ'।
অ আৰু তোমালোকৰ ড্ৰপ কেতিয়া কৰি কলেজ কেইটা বজাত শেষ হৈ যায়।
কি কলেজ।
অ'।
কলেজ যেতিয়াতো কলে যোৱা গমতটো পায় চাই এ। মন মৰ্জি আৰু এতিয়া আহিব মন গলে আহি যা।
অ হেনেকাঁ কথা নেকি।
অ'। ক্লাছ কৰ মন নগলে আহ যা ক্লাছ মন গলে। কৰি থাক।
ধুনীয়া আছে দেখোন।
এনেকে কলেজৰ ফাল পৰা কোবা তোমাক এনেই ফুৰাবলৈ নিয়া নাই।
বৰ্তমান নিয়া নাই।
অ নিলে তো ধুনীয়াকে যাব পাৰিবা বাছত বাছ ফ্ৰী
অ
আৰু কি লাগে নু
আহ
উম আৰে এতিয়া ক'ত আছা তুমি
এনেই ৰাস্তা ফেলে ফুৰিব আহিছো
উ গেম চেম খেল নে নাই খেলা
খেলো
গেম চেম খেলা মানে
অ
অ তেতিয়া হলে গেমত খেলিলে মোকো মাতিৱা মই গেম চেম খেলি থাকো আৰু কি গেম খেলা
ফি ফায়াৰ
অ' মোকো মাতিবা ন মোৰো ভাল লাগে গেম খেলি কিনে
অ
গেম ছেম খেলিবলে মোকো মাতিবা ময়ে খেলিম
একে লগত খেলিম
অ', এইটো লগত খেলিব পাৰিম।
উম।
আৰু কি কয় আৰু উম কোৱা কোৱা।
সন্দিয়া খেলিম চাইট। অ', তেতিয়া মাতিম।
আৰু অই
হেল্ল' হেল্ল'।
কি বাদেতিয়াৰ
হেল্ল'।
আৰু কি কয় কি তেতিয়া যাব।
হা তো তোমাৰ নেটৱৰ্কে নাপাই যে
হেল্ল' আউজ সুনি পোৱাই, নাই আউজ আউজ শুনি পোৱা নাই।
অ', তোমা নাই তোমাৰ নেটৱৰ্ক নাপাই কেতিয়া কেতিয়া
অ', এই নেটৱৰ্ক কিবা প্ৰব্লেম হৈ যায় ন এতিয়া কি কৰিবা।
ওম ওম।
মানে মইও এতিয়া কি কয় ফুৰি কেনে আহি কিনে অকণ ৰেষ্ট কৰি আছো ৰেচ কৰি আছে সেইটো কাৰণে হ'ম।
কি কলা শুনিয়ে নাপালো।
ত' মানে কিবা ফুৰিব যোৱা প্লেন আছিলিলে তে কেতিয়া যাব কোৱা।
অ', অ', ফুৰিব হ'লো তো বৰষুন কৰি আছে এইকেইদিন হলো চাই টাইমটো মিলাই লম।
অ'। আমাৰ ভিততে এনেকা বৰষুণ পৰি আছে তাতে ঘৰ পৰা ওলাব পৰা নাই।
অ', সেইটোয়তো এতিয়া লগৰ কেইটা কম কেতিয়া যাব বৰষুণ চৰষুণ যোন দিন খন নপৰে
অ', সেইদিনাখন কোৱা সেইদিনাখন পোৱা। সেইদিনা চুমত যাম সেইদিনাখন তুমি ম ভাল জেগাত যাম।
অ'।
কি বাইক লৈ যাবা নে গা়ড়ী লৈ কিনে যাবা।
এতিয়া কি দি যাবা এইটো দিয়ে যাম আৰু চবেই মিলাই।
অ' কি অ'ট অটত যাবা নে কেবত যাবা।
এতিয়া চবত তাত বাইক হ'লে বাইক দিয়ে যাম।
অ', সেইটো এটা হয় বাইকে দি ব প্ৰব্লেম নাথাকে।
অ'।
মানে তুমি তোমাৰ লগৰ কেইজন গৈ আছে।
মোৰ লগত তিনজন মান যাব।
তিনিজন মান যাব।
অ'।
অ' ঠিক আছে বলে তো।
অ', তোমাৰ পলে কেইজন যাবা।
মোৰ মোৰ ফালৰ পৰা দুজন মান যাব চাগে।
দুজন।
অ', দুজন মান যাব দুইজনমানান বলে। মানে সবেই মিলি মিলি যাব পাৰি।
অ' চুই খাদ ধান হৈ
অ' ছয় সাতজন মিলি কেনে ভাল ভাল জেগাত গৈ ফুৰি আহিব পাৰিম।
আৰু কি কয়, কিমান কিমান পইচা কিমান কৰি উঠাই আছে।
এতিয়াতো যাব প্লেন হৈছেহে।
যাব প্লেন হৈছেহে ন।
অ'।
উম, ভাল। কেতিয়া, কেতিয়া জুনত যাবা নে জুলাইত যাবা জুলাইত যাবা।
অ' জুলাইতে যাম। মতলব এতিয়া দূৰত গ'লে ত' বেছি পইচা লাগিব না। সেটো ভালে। অ' এতিয়া ক'ত যাব ওচৰত যাব নে, দূৰত যাব। এতিয়া, দূৰত গ'লে বেছি উঠ পইচা উঠাব লাগিব ওচৰত গ'লে কম পইচা গুটাব লাগিব।
অ' হেইটো হয়।
হ।
যাব পাৰি।
উম।
আমাৰ এফালে লাইট আহি গ'ল নেটৱৰ্ক এতিয়া ফোনত কম নেকি, কিন্তু লাইট আহি গ'ল লাইট।
লাইট আহি গ'ল লাইট নাছিল নেকি?
ওঠনি লাইট নাছিলে।
আ বৰষুন দিছে কাৰনে আহা নাই চা
অ' হ'ব পাৰে নাজানো। আৰু এনেকা বৰষুন পৰে।
গছ চছ পৰিছে নেকি লাইনৰ তাৰত।
হ'ব পাৰে। মানে অকণ ভাল এইটো বৰষুণ পৰিললে গ'ল এনেকুৱাই হয় না।
হয়। উ
সেইটো কাৰণ কৈছো
লাইন এই যে
অ' দিয়া মই তোমাক তোমাক পিছত ক'ল কৰি আছো দেই। হৰি ম ব পলোৱা হাতে জিনিলী। জ